হেল্ল', হেল্ল',
হেল্ল',
হয়। ৰাহুল
ভালে আছা?
ভালে আছো। তোমাৰ?
ভালে।
হয়।
আজি তোমাৰ লগত আলোচনা কৰিব বিচাৰিছো যে গাঁৱৰ পৰিৱেশ ভাল লাগে নে, চহৰৰ পৰিৱেশ ভাল লাগে?
মই যদি ক'ব যাওঁ, মোৰ আ, মোৰ অ, নিজা মতামত হিচাপে মই যদি ক'ব যাওঁ যে মোৰ গাঁৱৰ পৰিৱেশ চহৰৰ পৰিৱেশতকৈ বেছি ভাল লাগে।
কিবা বিশেষত্ব
আহ', বিশেষত্ব বুলি ক'বলৈ গলে তোমাৰ আ', গাঁৱৰ যিটো মানে তোমাৰ এটা গাঁৱত গ'লে এটা আমাৰ যিটো মনোমোহা আহ দৃশ্য আমি দেখিবলৈ পাওঁ সুন্দৰে তোমাৰ আহ ধাননি পথাৰখননি তোমাৰ বা তোমাৰ আহ জংঘল বা তোমাৰ গছ গছনি চৰাই চিৰিকতিবোৰ মই ভাবো সেইখিনি যিখিনি বিষয় সেইখিনি বিষয় তোমাৰ আহ', এইখিনি মানে যিখিনি মানে বস্তু আমি দেখিবলৈ উপভোগ কৰিব পাওঁ গাঁৱত। মানে এটা পৰিৱেশ যোনটো পাওঁ। সেইটো আমি মই ভাবো যে চহৰত মানে সেইটো মানে চহৰত মানে নাই, সেইটো। তুমি কি ভাবা?
ময়ো তোমাৰ নিচিনা একমতেই খালি চহৰত মানে বহুত প্ৰদূষণ বহুত হেৰি গাড়ী-মটৰ চলে। কিন্তু গাঁৱত তোমাৰ যোনটো সেউজীয়া পথাৰ সেউজীয়া গছ-গছনিবোৰ মানে গাঁৱৰ যোনটো মানে হেৰিটো ভাল লাগে আৰু পৰিৱেশটো।
হয় হয়, তুমি যেনে কলা গাঁৱত একচুৱেলি গাঁৱত তোমাৰ বায়ু প্ৰদূষণ কম হয়। টু চিকি আৰু অধিক খুব গছ-গছনি আৰু সেউজীয়া পৰিৱেশ থাকেই তাৰোপৰি তোমাৰ বিশুদ্ধ পানী আৰু তোমাৰ খোলা ঠাই অধিক পোৱা যায় বুলি মই ভাবো।
হয়, উমহু উহু। এতিয়া চহৰত তোমাৰ পানীৰো প্ৰব্লেম হয়।
হয় হয় হয়। আৰু তোমাৰ মই ভাবো গাঁৱলীয়া জীৱনবোৰ অধিক শান্ত আৰু স্বাস্থ্যকৰ হয় বুলি ভাবো। চহৰীয়া জীৱনতকে চু অ অ আহ।
হয় এ হে। আৰু কিবা ভাবা নে?
আ আ আ মই ভাবো তোমাৰ পৰিৱেশৰ দিশৰ পৰাও যদি আমি চাবলৈ যাওঁ গাওঁৰ পৰিৱেশ ছৰ চহৰৰ পৰিপক্ষত কে বহুত ভাল। আৰু আমি একচুৱেলী আ মই যদি আৰু কব যাওঁ অ অ অ চহৰত যদি ক'ব যাওঁ চহৰৰ তোমাৰ বিশেষত্ববোৰ হল তোমাৰ চিকিৎসা শিক্ষা আৰু যাতায়তৰ সুবিধাবোৰ।
উম উ উ।
অ অ অ, বেছি থাকে তাতে হলেও কিন্তু তাতে প্ৰদূষণ বেছি বুলি মই ভাবো।
উম উ, হুম উ উ। তদুপৰি চহৰৰ জীৱন যথেষ্ট ব্যস্ত।
হয়-হয়। মই যদি ক'বলৈ যাওঁ মোৰ মতে তোমাৰ গাঁৱত আমি ই ই ইঘৰে সিঘৰক চিনি পাওঁ তোমাৰ গাঁৱলীয়া পৰিৱেশত তোমাৰ এখন গাঁৱ বুলি ক'লে আমি সকলোৱে আ আ, পৰিয়াল হিচাপে আমি থাকো। অ অ অ, যিন যোনটো আমি ওই যোনটো আমি চহৰত টু আমি সেইটো ইমানকে দেখিবলৈ পোৱা নাযাও চহৰত মানুহৰ ব্যস্ততা বে তে যেনেকে তুমি কলা যে চহৰত মানুহৰ ব্যস্ততা বেছি। সেই ব্যস্ততাই মানে আমাৰ আ আ। যোনটো চিনাকি আমাৰ মানে যোনটো পৰিৱেশ এইটো মানে আ আ আ, এনেও কৰি তুলে যে আমি মানে আমাৰ সম ময়েই নাই মানে চাব টক ইজনে সিজনক চহৰীয়া পৰিৱেশৰ কথা কলো।
কিন্তু গাঁৱত কিছুমান অসুবিধাও আছে।
হয়। আ আ আ, মই ভাবো অ অ অ অহ অহ। অ, তোমাৰ সকলো ঠাইত উন্নত চিকিৎসা আৰু তোমাৰ যাতায়াতৰ সুবিধা নাথাকে বুলি ভাবো।
এতিয়া চহৰৰ পৰিৱেশৰ বিষয়ে কোৱা।
মাই। মই সেইটো কলোৱে তোমাৰ চহৰত তোমাৰ উন্নত বিদ্যালয় আছে তোমাৰ মহাবিদ্যালয় আছে চিকিৎসালয় আছে। আৰু তোমাৰ যোগাযোগ ব্যৱস্থা এইবোৰ থাকে।
লগতে তোমাৰ এইটোও ক'ব পাৰা যে কৰ্ম-সংস্থাপনৰ সুযোগো ব বেছি থাকে।
ঠিক ঠিক, সেইবাবে বহু মানুহ তোমাৰ গাঁৱৰ পৰা চহৰলৈ আহে।
কিন্তু চহৰত কিছুমান সমস্যাও আছে বাৰু।
হয় হয় তোমাৰ এই সেয়াই চহৰত তোমাৰ যান জট তোমাৰ শব্দ প্ৰদূষণ আৰু তোমাৰ তেনেকে বায়ু প্ৰদূষণ এইবোৰ বেছি হয় গাঁৱতকে।
মোৰ মতে গাঁৱৰ পৰিৱেশ অতি অধিক শান্তিপূৰ্ণ।
হয়, মই তোমাৰ কথামতে একমত কিন্তু মই ভাবো যে চহৰত সাহসিতা বেছি থাকে সাহসিতা
সচাকৈয়, গাঁও আৰু চহৰ দুয়োটাৰে ভাল আৰু বেয়া দিশ আছে।
ঠিক কৈছা, আমাৰ লক্ষ্য হব লাগে যে দুয়োটা ঠাইয়ৰে দুয়োটা ঠাই মানে
আজি আলোচনা কৰি ভালে লাগিল কিন্তু, আৰু কিবা ক'বা নেকি?
হয়। মই ক'ব বিচাৰো যে অ অ তুমি আ তুমি ভাবা নে যে আ চহৰত মানে আমাৰ যি কল কাৰখানা আৰু অ অধিক যান বাহানৰ বাবে চহৰবোৰ চহৰৰ বায়ু দূষিত তুমি হয়টো ভাবা নে যে কল কাৰখানা আৰু অধিক যান বাহনৰ বাবে চহৰৰ বায়ু দুষিত হয়। যিটো আমি গাঁৱত আমি সাধাৰণতে দেখিবলৈ পোৱা নাযায়।
হয় এ উম উম কিন্তু গাঁৱত শিক্ষা আৰু চিকিৎসাৰ কিছু সীমাবদ্ধতাও আছে।
হয় অ সেই গাঁৱৰ উন্নয়নো অতি প্ৰয়োজন বুলি মই ভাবো।
যদি গাঁৱত চহৰৰ দৰে সুবিধা বৃদ্ধি পায় তেন্তে গাঁৱেই বাস কৰাৰ বাবে সৰ্বোত্তম ঠাই হব বুলি মই ভাবো।
একে বাৰে ঠিক কথা কৈছা পৰিৱেশৰ দেখৰ পৰা আৰু চহৰতকৈ উত্তম কিন্তু সুবিধাৰ দিশৰ পৰা আকৌ চহৰ আগবঢ়া।
উম
গতিকে আমি ক'ব পাৰো যে সুস্থ আৰু শান্ত জীৱনৰ বাবে গাঁৱৰ পৰিৱেশ অধিক উপযোগী।
হয় নিশ্চয়। আজিৰ তোমাৰ অ আজিৰ দিনত মই কবলৈ গলে আ গাঁৱৰ গাঁৱৰ পৰিৱেশ অধিক উপযোগী হয় আমাৰ শৰীৰৰ যিহেতু আহ আমি দেখা পাওঁ যে আজিকালি যিবোৰ লোকে চহৰত বাস কৰে তেওঁলোকৰ তুলনাত গাঁৱৰ লোক অধিক স্বাস্থ্যৱান বুলি মই ভাবো কাৰণ চহৰৰ যিহেতু তোমাৰ আ খাদ্য খাদ্য খানা যিবোৰ আমি চহৰত পাওঁ তাতে মানে তাতে বহু পৰিমণৰ তোমাৰ অ ইউৰিয়া এইবোৰ মানে ঠিক যিবোৰ মানে আমাৰ শৰীৰৰ কাৰণে উপযোগী বস্তু আৰু এইবোৰ চহৰত বেছি দিয়া হয়। কিন্তু গাঁৱত আমি আহ থাকিলে আমি আহ গাঁৱত তোমাৰ আহ নিজে খেতি-বাতি কৰি আমি সুস্থ যিখিনি খাদ্য সেইখিনি খাই আমি পাৰো বুলি ভাবো।
আৰু গাঁৱৰ কৃষকবোৰে যদি খেতি-বাতি নকৰিলে হয়, তেতিয়াহ'লে চহৰত মানে তোমাৰ হেৰি নহ'লে হয় প্ৰচলন নহ'লে হয়।
হয় হয়, কৃষকে খেতি কৃষকে গাঁৱত গাঁৱৰ পৰিৱেশ আহ গাঁৱৰ পৰিৱেশ বুলি ক'লে সাধাৰণতে আমাৰ কৃষকৰ এই কথাই মনলৈ আহে কৃষকসকলে যিহেতু খেতি-বাতি কৰে। এই খেতি-বাতি এই তেওঁলোকৰ খেতিৰ শস্য আমি জীৱন যাপন কৰো বুলি মই ভাবো।
আৰু তোমাৰ বহুত আহ মই যদি ক'বলৈ যাওঁ অ' তোমাৰ আহ, তোমাৰ গাঁৱত পোৱাৰ সময়ত তোমাৰ চৰাই মাত শুনিবলৈ পোৱা যায়, যি মনত আনন্দ দিয়ে।
উম। তদুপৰি গাঁৱৰ মানুহে সাধাৰণতে একেলগে মিলিজুলি বাস কৰে, চবৰে লগত।
হয় হয়, সামাজিক সম্পৰ্ক গাঁৱত যথেষ্ট মজবুত হয়।
কিন্তু গাঁৱত গাঁৱত চবৰে মিলা প্ৰীতিটো বেছি ভাল, চহৰতকে।
নিশ্চয় নিশ্চয়, বহু উন্নত তোমাৰ আহ তাৰ উপৰি মানে তোমাৰ মিলা প্ৰীতিটো সকলোৰে আছে। তাৰোপৰি তোমাৰ বহু গাঁওত উন্নত, আকৌ বহু গাঁৱত তোমাৰ উন্নত চিকিৎসা উচ্চ শিক্ষাৰ যাতায়াত ব্যৱস্থাও
শেষত ক'ব পাৰি যে গাঁও প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰতীক, আৰু তোমাৰ চহৰৰ আধুনিক আধুনিক উন্নয়নৰ প্ৰতীক।
হয় হয়, খুব সুন্দৰ কথা দুয়োটাৰ মাজত তোমাৰ ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজন।
আজি মানে গাওঁ আৰু চহৰৰ কথা আলোচনা কৰি বহুত ভালেই লাগিল, বহুত শিকিবও পালো তোমাৰ লগত তুমিও বহুখিনি জানা কথা।
হয় হয়, মোৰো একেই। সহমত তোমাৰ সৈতে, মোৰো একে অনুভৱ তুমিও তোমাৰ পৰা মই বহুখিনি কথা শিকিব পাৰিলো। মোৰো বহুত ভাল লাগিল, তাকে।
তে আজিলৈ থাকক ইমানখিনিয়ে নেকি।
হয় হয়, তাকে আজিলৈ সামৰিছো বাকী ধন্যবাদ জ্ঞাপন বিদায়।
বিদায়! কিন্তু পিছত এদিন লগ হৈ ভালকে কথা পাতিম।
হয় নিশ্চয়, আমি এদিন লগ হৈ আহ সেই বিষয়ে আমি আলোচনা কৰিম।
ঠিক আছে দিয়ক, ধন্যবাদ দিয়ক।
ধন্যবাদ, বিদায়!